ছো কোৱা
উ কোৱা কি কৰিছা?
এনে আছিলো। তুমি কি কৰি আছা?
ময়ো এনে আছিলোঁ ৰ'বা।
অ চাহ খালা।
অ অলপ আগতে খালোঁ ৰ'বা। তুমি খালা?
মইয়ো খালো ৰবা ৰুটি খালো।
অ হয় নেকি, এনেই খবৰ ভালনে?
উম আছো দিয়া ভালেই। তুমি ভালে আছা?
অ মোৰ ভালেই ৰ'বা।
অ ঘৰৰ ফালে ভালে আছে ন সকলোৱে?
অ অ ঘৰতো ভালেই ৰ'বা। তোমালোকৰ ঘৰত ভালনে?
অ অ আছে দিয়া ভালে সকলোৱে।
অ এনেকে বাকী কলেজ গৈ আছানে?
কলেজ বন্ধ দিছে গৰমৰ।
অঁ হয় নিকি ক'ৰবাত ফুৰিব গ'লানে নাই এতিয়া গৰমৰ বন্ধ যিহেতু
বৰ্তমান যোৱা নাই যাম বুলি ভাবিছো ৰ'বা
অঁ হয় নেকি
তুমি গ'লা নে কৰ'বাত
নাই ৰ'বা ময়ো যোৱা নাই এতিয়ালৈকে চাওঁ ক'ত যাওঁ
অ গৰমো ইমান গৰম পৰিছে
তাকেতো ইমান গৰম পৰিছে যাব মনে নাযায় চোন
তাকেই
বাকী এনেই এতিয়া গৰমত সকলোৰে গা পাও বেয়া হৈ থাকে দিয়াচোন মানে ইমান গৰম পৰিছে যিহেতু মানে সকলোৰে জ্বৰ চৰ্দি দেখাই পাই আছোঁ মই
উ আৰু মানে মানুহবোৰ বাহিৰত থাকে গৰমত গৰমে গৰমে আহি ঠাণ্ডা পানী খাই দিয়ে তো জ্বৰ উঠি যাবই দিয়াচোন
অ তুমি ঠিকে কৈছা সেইকাৰণে আজিকালি মানুহবোৰৰ মানে বেমাৰবোৰ বেছি হৈছে দিয়াচোন ঠাণ্ডা পানী খোৱাৰ ফলত বহুখিনি বেমাৰ হোৱা হৈছে আজিকালি মানুহৰ
অ তাকেই আৰু ৰদে ৰদে আহি গৰম লাগিলে গা ধুই দিয়ে তেনেকে মানে অকণমান সময় ৰ'দৰ পৰা আহি অকমান সময় জিৰণি ল'ব লাগে তাৰ পিছতহে গা বা কিবা কৰিব লাগে
ঠিকে কৈছা পিছে এনেদৰে এই বিষয়ৰ ওপৰত কথা পাতি তেতিয়াহ'লে আমি অকণমান সুস্বাস্থ্যৰ ওপৰতে কথা পাতো দিয়া
অ অ ভাল হ'ব কিন্তু পাতো দিয়া
অ পিছে তুমি এনে কি ভাবা মানে সুস্বাস্থ্যৱান হবলৈ আমি মানে কি কি কৰা উচিত আৰু
আমি সুস্বাস্থ্যৱান হবৰ কাৰণে মানে আমি মানে ডেইলি এটা মানে এখন মানে আমি ৰুটিন বনাব লাগিব প্ৰথম কথা আমি মানে খোৱা বোৱাত মানে যথেষ্ট মানে গুৰুত্ব দিব লাগিব আৰু খোৱা বোৱাতো মানে কি মানে বাহিৰা বস্তুতকে আমি ঘৰুৱা বস্তু বেছিকৈ মানে খাব লাগিব য'ত প্ৰটিন থাকে নিউট্ৰিচন থাকে সেইবোৰ বস্তু আমি খাব লাগিব আৰু মানে কৰবালৈ গলে আমি মাস্ক মাৰি যাব যোৱাটো প্ৰয়োজনীয় কাৰণ এ ইমান মানে পলিউচন হৈছে মানে প্ৰদূষন হৈছে তাৰ ফলত ধূলি বালিবোৰ উৰি থাকে মানুহৰ বেমাৰ হ'ব পাৰে সেই তাৰে ফলত আৰু
অঁ তুমি সেইটোৱে ঠিকে কৈছা দিয়াচোন আজিকালি মানে সকলো ঠাইতে ইমান না মানে প্ৰদূষণটো বেছি হৈ গৈছে তাৰ ফলত মানে সকলোৰে ধূলি বালিৰ পৰা মানে এলাৰ্জি জী হৈ পেলাই বহুখিনি বেমাৰ হয় দিয়াচোন আৰু গৰম মো ইমান পৰিছে যিহেতু মানে সকলোৱে তুমি তেতিয়া কোৱাৰ দৰে বাহিৰত ওলাই যায় বাহিৰৰ পৰা আহি পিনে এনেদৰে ঠাণ্ডা পানী বিলাক খাই দিয়া বা দিনটো বেছি গৰম লাগি থাকিলে বহুখিনি ঠাণ্ডা পানী খাই দিয়াত ত আজিকালি মানুহে তাৰ ফলত তো মানে বহুত বেমাৰ হৈছে আজিকালি মানুহবোৰৰ
উ আৰু আমি যোনটো পানী খাওঁ সেইটো যিমান ফিল্টাৰ কৰিলেও তাতে মানে অকমান হ'লেওতো মানে পানী খিনি বিহুধ দ্ধ নহয় যিমান ফিল্টাৰ কৰিলেও সেয়ে আমি মানে পানী খালে আমি অকমান ধৰণে হ'লেও মানে গৰম কৰি থব লাগে পানী খিনি তেতিয়া মানে বীজাণুমুক্ত হৈ যায় পানী খিনি
হয় তুমি ঠিকেই কৈছা সেইকাৰণে মানে অকণমান আমি কুহুমীয়া পানীটোৱে খাব লাগে বা মানে যদি কুহুমীয়া পানীও খাব নোৱাৰে গৰমত তেন্তে কুহুমীয়াই পেলাই সেনেকৈ থৈ দিলে সেন্দৰ সেই পানীখিনি আমি আচলতে খাই থাকিব লাগে
অ তেনেকৈয় খাব লাগে মোৰ মতে আৰু
ঠিকে কৈছো দিয়াচোন আৰু আজিকালি চাবাচোন মানুহবোৰৰ বাহিৰা বস্তু খোৱাটো মানে বেছি হৈছে তুমি কি ভাবা এনে আমি বাহিৰা বস্তুত বেছি গুৰুত্ব দিব লাগে নে মানে ঘৰুৱা বস্তু বস্তুবোৰত বেছি গুৰুত্ব দিব লাগে
মোৰ মতেতো আমি ঘৰুৱা বস্তুবোৰত বেছি গুৰুত্ব দিব লাগে কাৰণ চোৱা বাহিৰত যে বস্তুবোৰ বল বনাই আমিতো নাজানো কেনেকে বনাইছে কি তেলত বনাইছে বা চাফা কে বনাইছে নে ধুই ধুই পেলাই বনাইছে নে সেইবোৰতো আমি নাজানো জানো কিন্তু আমি যিবোৰ বস্তু ঘৰত বনাই খাওঁ সেইবোৰ আমি বিশুদ্ধ ভাৱে খাওঁ আৰু ধুই পেলাই ভাল তেলেৰে মানে ভাল চফাকে খাওঁ সেয়হে মই মানে ঘৰত বনোৱাাতটো মানে বিচাৰো আৰু
অ তুমি ঠিকে কৈছা দিয়া আমি মানে ঘৰত আচলতে ঘৰুৱা বস্তুবিলাক খাব লাগে তেতিয়া আমাৰ বেমাৰ আজাৰ ইমান এটা নহয় কিন্তু আমি যদি ধৰা বাহিৰা বস্তু বস্তুবোৰত বেছি গুৰুত্ব দিওঁ বা সেইবোৰ বেছিকৈণে খাই থাকোঁ তেে আমাৰ বহুখিনি বেমাৰ হোৱাৰ মানে হেৰি থাকে আৰু চান্স থাকে যিহেতু বাহিৰৰ বস্তুবোৰ কিমান ধূলি বালি পৰি থাকে ৰাস্তাৰ ওচৰত যোনবিলাক দুকান থাকে তাত ধূলি বালি কিমানখিনি পৰি থাকে বা ধৰা তুমি যদি এতিয়া বাহিৰা বস্তু খোৱা সেই বস্তুবিলাক কিবা পকৰাই খালা বা কিবা পকৰী চকৰি এনেকুৱা কিবা বস্তু খালা বা চাওমিন চাওমিন যোনবিলাক বনায় আজিকালি সেইবিলাক কিমান পুৰণি তেলত বনায় মানে কিমান দুই দিন বা তিন দিন ধৰি কেনে থাকে কাৰণ দোকানীবোৰ তটো নিজৰ লাভটো চাব ন তেওঁলোকেতটো সদায় সদায় মানে বেলেগ বেলেগ তেলত বনাই দি নাথাকে কিন্তু এতিয়া আমাৰ ঘৰত হলে কি হয় যে আমাৰ যাতে শৰীৰটো ভালে থাকে সেইকাৰণে মাহঁতে মানে পৰিষ্কাৰ তেলত বনাই আৰু তুমি কি কোৱা
হয় তুমি একদম ঠিক কথাই কৈছা আৰু চাবা বাহিৰত যোনবোৰ মানুহে মানে ঠিকে বস্তুবিলাক খাই ঘৰত বনোৱা বস্তু নাখায় সেইবোৰ মানুহৰ মানে বেমাৰ হৈয়ে থাকে তাৰপিছত এটা বেমাৰ কাৰণ তেওঁলোকে মানে বাহিৰত বনোৱা বস্তুটো মানে আমাৰ আমাৰ মানে পেটত যাৰ আমাৰ হজম নহয় তাৰ ফলত আমাৰ বহুত বেমাৰ হয় পেটৰ বেমাৰ হওঁক বা বমিয় হওক বহুত বেমাৰ হয় চ' আমি মই ভাবো যে আমি ঘৰত বনোৱা বস্তুতোৱে বেছি মানে খাব লাগে কাৰণ চোৱা ঘৰত ভাত ভাত বনাল মানে ভাতৰ লগত ধৰি লোৱা আমি দালি খালো পালেং শাক কিবা কিবি খালো তাতো বহুত প্ৰটিন থাকে তাৰ ফলত আমাৰ মানে স্বাস্থ্যটো মানে সুস্থ হৈ থাকে আৰু আমাৰ দেহটো সুস্থ হৈ থাকে আৰু বাহিৰত বনোৱা বস্তু বোৰতো মানে ময়দা কিবা কিবি তেলত বনোৱা বস্তু হে তাৰ পৰা তাৰ পৰা আমাৰ একো মানে লাভ নহয় আমাৰ ক্ষতিহে হয় আমাৰ স্বাস্থ্যৰ মানে ক্ষতিহে হয় বাহিৰা বস্তু খালে
অ তুমি ঠিকে কৈছা আচলতে আমি আ মানে সুস্বাস্থ্যৱান হ'ব লাগি লে বাহিৰা বস্তুখিনি পুৰা এৰিয়ে দিব লাগিব আচলতে কাৰণে আহ যদি আমি বিচাৰো আমি মানে একো বেমাৰ আজাৰ নহওক আমি এনেদৰে থাকো খিনি ভালে ৰাখিব লাগিব এনে তুমি বাহিৰা বস্তু বেছি খোৱা না ঘৰুৱা বস্তুখিনিত বেছি গুৰুত্ব দিয়া
মই ঘৰুৱা বস্তুখিনিত বেছি গুৰুত্ব কাৰণ ঘৰুৱা খিনিত সকলো থাক ট্ৰেইনৰ বিশুদ্ধ হয় আৰু প্ৰটিনযুক্ত হয় চ' মই ঘৰৰ মানে ঘৰুৱা খাদ্য খিনিয়ে বেছি মানে ভাল পাওঁ আৰু আৰু আমি খাদ্যৰ লগতে আমাৰ যদি আমি সুস্থ মানে দেহটো সুস্থ ৰাখিব লগা হয় তেনেহলে আমি খাদ্যৰ লগতে মানে যোগাসনো কৰিব লাগিব খোজ কাঢ়িব লাগিব মানে যদি আমি খাই পেলাই শুই থাকো বা খাই পেলাই মানে বহি থাকো তেনেহলে আমাৰতো একো স্বাস্থ্যৰ মানে লাভ নহব কাৰণ সেইখিনি বস্তু হজম হবলৈ হ'লে আমি অকনমান কাঢ়িব লাগিব বা অকমান এক্সাইজ কৰিব লাগিব দিয়চোন
হয় তুমি ঠিকেই কৈছা আৰু আমি সুস্বাস্থ্যৱান হ'ব লাগিলে মানে আহ সদায় মানে ৰেগুলাৰ আৰু ৰাতিপুৱা জল্দি উঠি মানে এনেদৰে খোজ কাঢ়িব যোৱা বা উঠি পেলাই আমাৰ যোনখিনি অকণমান ব্যায়াম কৰা হওক বা ৰাতিপুৱাই অকণমান কুহুমীয়া পানী খোৱা এই সকলোবোৰ যদি আমি ৰাতিপুৱাৰ পৰা মানে সেই কৰি যাওঁ তেন্তে আমাৰ গোটেই খিনি ভালে থাকে দিয়াচোন দেহটো
অ তুমি ঠিকেই কৈছা তেনেকে আৰু আমি মানে কিছুমান মানে যদি আমি কিছুমান ভাল মানে ব্যৱ মানে ভাল আৰু হেৰি শিকিও তেনেহ'লে আমি মানে সুস্থ থাকিব পাৰিম আৰু সুস্থ থাক আৰু সুস্থ থাকিবলৈ হলে আমি আমাৰ মানে যোনবোৰ ঘৰৰ জাবৰ জোথৰবোৰ যতে ত'তে পেলাব নালাগে কাৰণ তাৰ পৰা মানে বেয়া বিখোত মানে বেয়া গোন্ধ ওলাই তাৰ ফলতো আমাৰ বহুতো বেমাৰ হ'ব পাৰে আমি উশাহত যি যিহেতু আমি অক্সিজেন গেছ ব্যৱহাৰ কৰো ত' সেইবোৰ গেছ আমাৰ যদি আমাৰ নাকৰ নাকেৰে যদি আমাৰ শৰীৰৰ ভিতৰলৈ যায় তেন্তে আমাৰ বহুতো বেমাৰ হ'ব পাৰে দিয়াচোন
হয় তুমি ঠিকেই কৈছা দিয়াচোন আজিকালি এতিয়া প্ৰদূষণৰ ফলতো বহুখিনি আমাৰ বেমাৰ হৈছে কাৰণ মানে এই টো গছ গছনি কাটাৰ ফলত বা হওক বা জাবৰ জোথৰ য'তে ত'তে পেলোৱাৰ ফলত মানে কিমান অ মানে যোনবিলাক জেগাত বহুত তেনেকৈ জাবৰ জোথৰ পেলাই থৈ দিয়ে তাত কিমান ধৰ কিমান বেয়া বেয়া গোন্ধ ওলাই মানে কিমান বেয়া হয় সেইখিনি জেগা প্ৰদূষণৰে ভৰ্তি হৈ থাকে তাৰ ফলতো আমাৰ স্বাস্থ্যত বহুখিনি প্ৰভাৱ পৰে দিয়াচোন বা আমি যদি এতিয়া ৰা ৰাতিপুৱাৰে পৰা আমি ৰাতিপুৱা ধৰা দেৰিকৈ উঠিলোঁ উম কিছুমানে কি কৰে ৰাতি দেৰিলৈকে থাকে দুটা তিনিটা বজালৈকে থাকে তাৰপিছত ৰাতিপুৱা এ দছটা এঘাৰটা বজাত উঠে এনেকৈ হলে আমাৰ আৰু আমাৰ স্বাস্থ্যত টো বহুখিনি বেয়া হয় দিয়াচোন
হয় তুমি ঠিকে কৈছা আৰু মোবাইল চোৱাৰ ফলতো মানুহৰ বহুতো বেমাৰ হয় যেনেকে চকুৰ বেমাৰ হয় আৰু মানে মানসিক ভাৱে মানুহজন মানে মানে দু মানে হেৰি হয় পৰে আৰু ভাগৰুৱা হৈ পৰে বেছিকে মানে, আমি যিমান পাৰোঁ, আমাৰ টোপনিতো আমি গুৰুত্ব দিব লাগে। আৰু, প্ৰায় সাত, আঠ ঘন্টাটো আমি টোপনি মানে শুব লাগেই আমাৰ। মানে স্বাস্থ্যৰ বাবে, বাবে আৰু।
হয়, তুমি ঠিকে কৈছা, আমি আহ সাত, আঠ ঘন্টা মান শুব লাগে আহ মানে দিনত। তেতিয়াহে আমাৰ মানে সু স্বাস্থ্যটো মানে ভালে থাকিব বা আমি সকলোবোৰ কাম-কাজ কৰিবলৈ আমাৰ গাত শক্তিও থাকিব থাকিব নহ'লে বা আমি দিনটো আমাৰ গাটো বেয়া লাগি থাকিব আমি টোপনি আহি থাকিব এনেদৰেই হয় আচলতে।
পিছে আজি তোমাৰ লগত এনেদৰে মানে স্বাস্থ্যৰ ওপৰত কথা পাতি বহুখিনি ভাল লাগিল দিয়াচোন। মই আশা কৰো পিছলৈ আমি কথা-পাতি থাকিম এনেদৰে।
মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি বহুতো কথা শিকিব পাৰিলো।
হয়, দিয়া পিছে ৰাখিছোঁ।
অ', দিয়া হব দিয়া অ'।